অ' কোৱা।
অহ', কি কৰি আছা এ?
অ' এনে বাহিৰত আছিলোঁ। বাবু খোজ কাঢ়ি আছো, এ তোমাৰ লাইন চাইন নাই ঘৰত লাইন টো গ'ল। আৰু গৰমৰ কাৰণেতো ঘৰৰ ভিতৰত থাকিব নোৱাৰা নহয়, হেকাৰণে অলপ বোলো বাহিৰত দুখোজ মান দিও ঘূৰো। ৰো, সেয়ে কৰিছো তুমি?
এই তাকেই আমাৰো অলপ আগত লাইনটো গ'ল দিয়া, এতিয়া এই অলপ বাহিৰতে নাই বাৰণ্ডাত অলপ থিয় হৈ আছো আৰু ম'হ তাতে তোমাৰ ম'হত, ম'হ দৰে থাকিব নোৱাৰা। ইবাৰে তোমাৰ গৰম মানে কি যে হ'ব আৰু।
হয় দেই মানে বাৰিষা কালটোত এইবিলাক সমস্যাই তোমাৰ। এ ম'হ আৰু ৰু তোমাৰ কলোৱে নহয় লাইন, লাইনটোতো যায়ে থাকে গৰমৰ দিনত, বতাহ দিলেও যায়, বৰষুণ দিলেও যায়, বেছি গৰম পৰিলেও যায়, সমস্যাই সমস্যা আৰু ক'বলে গ'লে।
এই ম'হ চোন
তাকে আৰু তোমাৰ মানে যিটো হ-হাৰত তোমাৰ এই গৰম বাঢ়িছে তাৰ লগতে যিটো তোমাৰ মানে এইটো এই লাইনৰ যিটো যোৱা, অহা যোৱা কৰা সমস্যা, এই সমস্যাটো মানে আমাক ভালদৰে থাকিব নিদিয়ে আৰু, আৰু তাতে তোমাৰ এই মহৰ উৎপাত। কি মহ তোমাৰ মুখে চোখে সোমাই যাব খোজে আৰু মোৰ এতিয়া কথা যে কৈ আছো তোমাৰ মুখতে সোমাই গৈ ছে আৰু এটা সেনেকুৱা আৰু।
পিছে এই যে গৰমৰ যে কথা ক'লো আমি। তোমাৰ কোনটো দিন ভাল লাগে সে গৰমৰ দিন ভাল পোৱানে তুমি ঠাণ্ডা দিন ভাল পোৱা কাৰণ গৰমটোতো মোৰ সহ্যয়ই নহয় দিয়াচোন। তুমি কোনটো দিন ভাল পোৱা?
এ মই তোমাৰ যিহেতু তুমি ক'লাৱে গৰম দিনতটো সহ্য নহয়। ত সেইকাৰণে তুমি যেনেকে তুমি ভাল পোৱা শীতকাল মই গম পাইছোঁ আৰু তোমাৰ কথাত ত' সেনেকে মো মও তোমাৰ শীতকালে ভাল পাওঁ দিয়া কাৰণ তোমাৰ শীতকালত চোৱা এই যি, কথা নাই আৰু শীতকালত মানে তোমাৰ এই মহৰো যিটো সংখ্যা সেটোও কম থাকে তোমাৰ বা তোমাৰ এই ইমান গৰম যি লাইন গ'লে ইমান প্ৰবলেম নাই তোমাৰ মানে থাকিব পাৰি আৰু বিন্দাচ থাকিব পাৰি, কম্বৰ তলত সোমাই থাকিলা, লেপ তলত সোমাই থাকিলা বা ধৰি লোৱা তুমি আ এনেই আৰু অ' কাপোৰ কিবা পিন্ধি কিনে অলপ জুই সেকি থাকিলা, জুইত, জুই পোৱা থাকিলা। ত' সেইবিলাক কিমান ভাল দিন। ন ক'বলৈ গ'লে ত' সেইবিলাকতো আজিকালিতো জানাই তুমি ঠাণ্ডাতো নোহোৱাই হৈ গৈছে আৰু। এ কি ক'বা আৰু বাকী তোমাৰ কোনটো ভাল লাগে পিছে? মইতো ক'লোৱেই তোমাক।
মোৰ ভাল লাগাটো তোমাৰ ঠাণ্ডাই ভাল লাগে। গৰম আৰু কোনে ভাল পায়। গৰমত তোমাৰ সমস্যাৰ শেষ নাই নহয়। গৰমত বিশেষকে যে ঘাম ওলাই থাকে শৰীৰৰ পৰা, সেইটো মানে একদম অশান্তি দিয়া গাটোৱে এনি টাইম তোমাৰ তেল - তেল টাইপ অনুভৱ হয় নহয় সেইকাৰণে মানে বৰ অশান্তি লাগি থাকে আৰু তোমাৰ এ গৰমৰ দিনত অকল এইটো সমস্যা নাই নহয় তোমাৰ এতিয়া বতাহ বৰষুণ দিয়ে বতাহ বৰষুণ বৰষুণৰ ফলত কিমান সমস্যা হয় আৰু লগতে বৰষুণতো থাকে বৰষুণ দিলে তোমাৰ বানপানীৰ সমস্যা। যিটো গৰমৰ দিনত বেছিকৈ দেখা যায়। ঠাণ্ডা দিনত এইবিলাক সমস্যা তুমি দেখা পোৱা নাযাবাই মানে নাপায় দেখা নাপোৱা। পোৱাই তুমি ক'তো। ত, এনেকুৱা ধৰণৰ কথা আৰু পিছে তুমি কি ভাবা যিবিলাক আমাৰ গৰমৰ দিনত হোৱা সমস্যা বা ঠাণ্ডাৰ দিনত হৰা সমস্যাৰ বিষয়ে কিবা।
সমস্যাতটো তোমাৰ সকলোতে আছে সমস্যা মানে তোমাৰ যত তোমাৰ সুধা তোমাৰ সমস্যা পাবা দিয়াচোন। এ, ঠাণ্ডাৰ দিনত কবলৈ গলে এতিয়া আমাৰ আৰু ঠাণ্ডা দিনত ইমান এটা- ইমান এটা আৰু সমস্যা দেখা নাপায় আৰু য যাৰ তোমাৰ কাপোৰ থাকে বা যাৰ তোমাৰ এনেকুৱা সুবিধা থাকে তেওলোকক আৰু ইমান সমস্যা সৃষ্টি নহয় কিন্তু গৰমৰ দিনত যদি সমস্যাৰ সৃষ্টি হয় ন। বা থানা দিলত সমস্যাৰ সৃষ্টি ক'বলৈ গ'লে যিটো পানীৰ অভাৱ। সেই পানীৰ অভাৱতটো হয় দিয়াচোন আৰু যিটো ধূলি বালি যিটো হয় যি প্ৰকাৰৰ ধূল বালি হয় মে বষুণ ন হয়তটো ঠাণ্ডািনত। এ তাৰ যি ধুলী বালি সৃষ্টি হয় মানে যিটো খত সোমাই আৰু ঠাণ্ডা দিনত জানাই তোমাৰ চৰ্দিীটো মানে আৰু লাগে সকলোে লাগে ঠাণ্ডা দিনত সেইটো বাৰু সমস্যয়াই কিন্তু তোমাৰ মই ভাবো আৰু ঠাণ্ডা দিনটো বেটাৰ আৰু অ, গৰ দিনতকে এই গৰম দিনত ধ এই বাৰিষা দিন আহ বাৰিষা দ তোমাৰ এই বাৰিষা দিন হলে বান বান আনিল আৰু জানাই তুম গাহাটত বানপানী কেনেকুৱা য তোমাৰ ওলাই যাব নোৱিবা একদিন যিন বানপানী হয়। ইয়াতে তাৰপিছত ধৰি লোৱা তুমাৰ এই যিটো গৰমতটো সমস্যা কৈছে তুমি গৰমটো যি ভাৰত বৃদ্ধি পাইছে ধৰি লোৱা তোমাৰ কেতিয়াবা কেতিয়াবা এই যিটো বৰষুণৰ পৰিমাণ সেই বৰষুণৰ পৰি পৰিমাণ। হওক বা তোমাৰ যিটো বতাহ সেই বতাহটো কেতিাবা বেছি দিয়ে এনেকুৱা আৰু এনে ধৰণৰ সমস্যা আছে বাকী তুমি এটা কথা লক্ষ্য কৰি কৰিছে নে।
অ', কথাবা
এই তুমি যিটো আমাৰ গৰমৰ পৰিমাণ আছে সেইটো দিনক দিনে বৃদ্ধি পাইছে ন তুমি ভ ভাবিছা না তোৰ ওপৰত কিবা।
অ, সেইটো মই মানে লক্ষ্য কৰো ৰবা মানে বৰ তাৰ মানে গৰমটো মানে অসহনীয়া বুলি যে কয় একদম সহ্যৰ সীমা পাৰ কৰি দিয়ে আৰু গৰম তেনেকুৱা ধৰণৰ গৰম। আগতে ইমান গৰম নাছিল কিন্তু ন এতিয়া যিমান গৰম পৰিছে।
তাকে আগতে মানে এটা ইমান গৰম মানে যিটো গৰম আৰু এতিয়া পাও আৰু মই এই গৰমতটো মানে আগৰ যিটো গৰম সেই গৰমতটো বেলেগে আছিল দ এতিয়াাৰ গৰমটো মানে এনেকুৱা হয় মানে সহ্য কৰিব নোৱাৰি আৰু গাটোৱ মানে গা হওক তোমাৰ মগজু হক শৰীৰ হক কোননে সহ্য কৰিব নোৱাৰে এনেকুৱা গৰম পৰিছে মানে। বাকী তোমাৰ আৰুো গৰমৰ ওপৰত যিটো বৃদ্ধি এই গৰমৰ ওপৰত বৃদ্ধিৰ ওপৰতো বহুত আজিক আ ভিডিঅ' হওক বা তোমাৰ ডকুমে- ডকুমেণ্টৰী যিবিলাক আছে সেইবিলাক বহুতনাইছে তুমি কিবা তাৰে উপওৰতমি চাইছে নেক মানে ইউটউত হওক ইনষ্টাগ্ৰামত হক কিব চাই নেক একুৱ আৰ্টিকেলিবাঢ়া নেক একুৱৰ্টিকেল ওপৰত কিবাে গৰম কিয় বাঢ়িছে এনেকুৱা কিবা
মই কেতিয়াবা চাও এইবছৰ তোমাৰ চাইছো তিনি চাৰিটা ভিডিঅ' তাতে তোমাৰ গৰমৰ বৃদ্ধিৰ কাৰণটোতো সাধাৰণতে আম কিবা চুপাৰ এল নিয়নে কিবা এটা বস্তু তাৰ কাৰণে হ বুলি কৈ আছে ত বা ইমান সেই বিষয়ে পঢ়া নাই কিন্তু সেইটো মানে মহাগৰৰ পৰা উৎপত্তি হৈ তোমাৰ ভাৰতৰ ফালেও আহিব বুলি গম পোৱা গৈছে আৰু মোৰ মই যিখিনি পঢ়িছো বা যিখিনি চাইছো সেই হিচাপত বাকী তোমাৰ মানে গৰমৰ প্ৰভাৱটোতো মানুহে নিজেও বঢ়াই আছে দিয়াচোন যি ৰকমে তোমাৰ গছ - গছনি কিবা আৰম্ভ কৰি আছে বৰ্তমান সময়ত নিজৰ সুবিধাৰ বাবে বা তোমাৰ বিভিন্ন ধৰণৰ এই যিবিলাক ব্ৰিজ হওক দলং নিৰ্মাণৰ বাবে বা অট্টালিকা নিৰ্মাণ কৰাৰ বাবে সেইবোৰৰ বাবে ধংস কৰিছে তাৰ কাৰণেও গৰম বাঢ়ি আছে আৰু অতিমাত্ৰা যিবিলাক গাড়ীহাৰ কৰে গাড়ী ব্যৱহাৰৰ ফলত আৰু জনসংখ্যা বৃদ্ধিটো জানাই জনা জনসংখ্যা বৃদ্ধিৰটো গৰমটো সৃষ্টি কৰে কাৰণ গৰমৰ প্ৰধান কি আমাৰ যিবিলাক অ', নিশাহত ধৰা এৰি দিও কাৰ্বন- ডাই অক্সাইড সেইবোৰে ন ত' সেইবোৰে মানুহ যিমানে বাঢ়িব তাৰে তোমাৰ পৰিমাণো বাঢ়িব আৰু সেই হিচাপতো গছৰ পৰিমাণটো কমি যায় আছে দিনক দিনে ত' এনেকুৱা ধৰণৰ সমস্যা আৰু তুমি কি ভাবা এনেকুৱা সমস্যা যে গৰমৰ দিনত যিবিলাক সমস্যা হয় সেইবিলাক সমাধানৰ কিবা উপায়
উপায় বুলি ক'বলৈ গ'লে তুমি জানাই তুমি কলাই যিটো আমাৰ যিটো হাৰত গছ-গছনি কাটিব ধৰি ধৰিছে এই গছ-গছনিৰ যিটো হাৰ সেই গছ গছনিৰ কটাৰ হাৰটো কমাব লাগে আৰু তেতিয়া তোমাৰ যিটো আমাৰ পৰিৱেশ সেই পৰিৱেশত তোমাৰ তুমি জানে গছ- গছনিয়ে আমাৰ কি কাৰ্বন-ডাই-অক্সাইড
সেই কাৰ্বন-ডাই-অক্সাইডটো শোষন কৰা মানে কি মানে জানে তুমি কাৰ্বন-ডাই-অক্সাইড হওক বা তোমাৰ এইবিলাক যে আমাৰ এহ যিবিলাক গ্ৰীণ হাউচ গেছ বুলি কয় আৰু সে সেউজীয়া গেছ বিলাক আছে সেই বিলাকে তোমাৰ জানাই কি কিমান আমাৰ অ', সেইবোৰে অ', দূষিত কৰে পৰিৱেশটো বা তোমাৰ কিমান গৰম কৰি তোলে ত' ক'বলৈ গ'লে সেইবিলাক আছে আৰু তোমাৰ ধৰি লোৱা এই যিটো হাৰত তোমাৰ এই প্ৰদূষণ কৰে আৰু এই কল-কাৰখানা যি ধোঁৱা আছে সেইবিলাক যি ওলাই যিমান ডাঙৰ ডাঙৰ কল কল-কাৰখানা পৰা যিটো ধোৱা ওলাই এবাৰ ধৰি লোৱা তোমাৰ যিটো হাৰত তোমাৰ গাড়ী মটৰৰ যিটো সংখ্যা সেই সংখ্যা বাঢ়িব ধৰিছে বা গাড়ী মটৰৰ ব্যৱহাৰ যিটো তোমাৰ অ', অ', তোমাৰ কি বুলি কয় এইটো যিটো পেট্ৰল যিটো পুৰিব ধৰিছে বা তোমাৰ ডিজেল পুৰিব ধৰিছে বা খনিজ সম্পদ বা কয়লাই যিবিলাক পুৰে পুৰে কয়লা পুৰি কিনে ধৰি লোৱা যিটো কিছুমান কয়লা পোৰে কাম কৰে ত সেইবিলাক কামৰ সিহঁতো মানে বহুত তোমাৰ অ' মানে গৰম যিটো কাৰ্বন মন অক্সাইড হওক কাৰ্বন ডাই অক্সাইড হওক সেইবিলাক মানে মানে তাৰ পৰা নিৰ্গিত হৈছে সেইবিলাক নিৰ্গিত হয় ঠিকেই সেইবিলাকতো হবই দিয়াচোন। কিন্তু তাৰ তাক থাকিব মানে অক্সিজেনটো আমি কমকে পাম আৰু কাৰ্বন ডাই অক্সাইডৰ টো কমক শোষণ হ'ব তেতিয়া গৰমটো নিশ্চয় টোৱে বাঢ়িব দিয়াচোন বাকী তুমি কি ভাবা আৰু ইয়াৰ বিষয়ে মানে তোমাৰ কি মতামত ইয়াৰ। সমাধাৰ বিষয়ে।
সমাধানটো বেলেগ আমিনো কি কৰিব পাৰিম আমি, ঘৰ বেছি তোমাৰ যদি খৰাত গছ ৰোপন কৰিব পাৰিম মই ভাবো আৰু আমি মানে ধৰা কাৰোবাৰ জন্মদিন ধৰ কাৰোবাৰ জন্মদিন হ'ল, ঘৰত তেতিয়া গছ ৰোপন কৰা বা কাৰোবাৰ এতিয়া ধৰা মৃত্যুয়ে হ'ল মানুহ এজনৰ, ঢুকোৱাৰ পিছত তেওঁৰ স্মৃতিতে এজোপা যদি গছ ৰোপণ কৰোঁ সেইকুৱা ধৰণে আমি গছ ৰোপণ কৰিব লাগিব কাৰণ বেলেগ ধৰণ মানুহে গছ ৰোপন নকৰে তোমাৰ ধৰা আমি এতিয়া তুমি দেখা পাবা যেতিয়া আমাৰ বিশ্ব পৰিৱেশ দিৱস হয় ন' যেতিয়াই মানুহে গছ ৰোপন কৰিবলৈ অ', মানে ইচ্ছা নকৰে, অ, ত' এনেকুৱা ধৰণৰ বস্তুবোৰ মানে বৰ্তমান সময়ত দেখা গৈছে আৰু যে যিটো গছ ৰোপনৰৰ প্ৰতি সচেতনতা সেইটো কমি কমি আহিছে মানুহৰ। ত' তাৰ ফলত কি হৈছে সেইবোৰে ডাইৰেক্টলি তোমাৰ মানুহকে তোমাৰ, সম্যসাৰ সন্মুখত ঠেলি দি আছে আৰু দিন নে কাৰণ গছ গছনিিয় যিহেতু আমাৰ জীৱনৰ প্ৰধান উৎস সকলো ক্ষেত্ৰতে তোমাৰ খাদ্যযৰ ক্ষেত্ৰতে হওক বা তোমাৰ আমাৰ যিবিলাক আহ উশাহ নিশাহৰ ক্ষেত্ৰতে হওক জীৱন জীয়াৰ বাবে যিখিনি বস্তু লাগে আৰু পানীৰ বাহিৰে সেই সকলোবোৰতো আমি গছ গছনিৰ পৰাই পাওঁ ত সেইবোৰ সংৰক্ষণ কৰাই হওঁক তোমাৰ বা সেইবোৰ আমি ভালদৰে ৰখাৰ ক্ষেত্ৰতে হওঁক যদি আমি পদক্ষেপ নলওঁ তেনেহ'লে যিবিলাক ভৱিষ্যত প্ৰজম হওক বা নৱ প্ৰ্ৰজন্ম যিবিলাক আগবাঢ়ি আহি আছে তেওঁলোকৰ তেওঁলোকৰে সমস্যা হব আৰু সেই ক্ষেত্ৰত নৱপ্ৰজন্মও সেই কথাটো বুজিব লাগে ত'সেই যিটো সমস্যা হৈ আছে বৰ্তমান সময়ত সেই সমস্যাৰ সমাধানটো বিচাৰিব লাগে। কাৰণ সেনেকুৱা ধৰণৰ সমস্যাৰ সমাধান বিচাৰিলেহে তোমাৰ পিছলে কামত আহিব ন কাৰণ এতিয়া সেই সমস্যাবোৰ সমাধান কৰিব পৰা নাযায় কমতে যদি শেষ নহয় তেনেহলে যেতিয়া বেছি হব এই সমস্যাবোৰ যেতিয়া ডাঙৰ ৰূপ লব তেতিয়া মানে ইয়াক তোমাৰ শেষ কৰিব নোৱাৰে। এটা পৰিস্থিতি আৰম্ভ হব বুলি মই ভাবো। কাৰণ সমস্যা সদায় সৰুতে শেষ কৰিব লাগে। আমি নিজে ধৰা বহু ক্ষেত্ৰত এনেকুৱা প্ৰমাণ পাইছো, যিবিলাক সমস্যা সৰু থাকে সেইবিলাক যদি সহজে সমাধান কৰা নহয় তেনেহলে পিছলে সেইবোৰ আৰু এটা এটা ডাঙৰ-ডাঙৰ সমস্যাত ৰূপান্তৰ হয় আৰু মানুহৰ বহুত যথেষ্ট বহুত মানে ক'বলে যথেষ্ট ক্ষতি সাধন কৰে আৰু বাকী এই বিষয়ে তো মই কথা পাতিলেতো শেষ নহয় মোৰ মানে কি হৈছে মই ইফালে খোজকাঢ়ি আছো তো অলপ সাহৰি লাগি আছে পিছত কেতিয়াবা কথা পাতি আচোন দে।
অ', অ', হ'ব দিয়া।